হ হেল্ল',
হেল্ল' নমস্কাৰ
নমস্কাৰ, আপুনি কি কৰি আছে এতিয়া।
সেয়া মই এনে শুই আছো।
ভাত খালা?
অ, ভাত খালো দে আপুনি খালে।
কিহেৰে খালা? মই খালো অলপ আগত। হুম
মই মাছেৰে খালেদ।
কি মাছ কি মাছ
অহ, কি মাছ চান্দা আছে।
অ, তুমি কত থাকা এতিয়া তোমালোক
মই এনে উম কামৰূপ মেত্ৰত
উম জুৰোদ অ এইটো গুৱাহাটীৰ ভিতৰত পৰে ন? উম কিয় মানে তোমাৰ তুমি কেতিয়াবা চিৰিয়ানা গৈছিলা নে নাই তাত তোকে গছ
অ, চিৰিয়াখানা চিৰিয়াখানা গৈছো এ। হ'ল চাগে আপোনাৰ আ ছিক্স মান হল তিক্স ম আগত মই একবাৰ গৈছিলো। বেছি আজিকালি বেছি বস্তু নাই নহয় আগৰ দৰে।
কেনেকে গ'লা তাতে।
মানে মই আৰু মোৰ ফ্ৰেন দুজন। এনে মানে ভাবি আছো ঘৰতে বহি আছিলো ভাবিলো কি কৰিম আৰু।
সেইকাৰণে ভাবিলো যে উম চিৰিয়াখানালৈ ঘূৰি আহো একবাৰ বহুত দিন হল যোৱা নাই। সেইবুলি উম, চিৰখানালে গ'লো, আ, গ'লো তাতে বান্দৰৰ বেছি বে আগত বহুত বান্দৰ আছিল, এতিয়া অ' ইমানো নাই বাৰু। কিন্তু বান্দৰৰ, বান্দৰ চালো, হৰিণা চা চালো। আ-আগৰ দৰে মানে এতিয়া একো জীৱ জন্তু নাই। জিৰা-জিৰাফ আছে ডাঙৰ। অ' ভালো। খালো। চালো।
আলক চাহ, বাঘ, আমাৰ হাাতি,
হাতী নাচালো।
আতিনেনেতে।
নাই মই মানে হাতী মই দেখাই নাপলো। আছে যদিও, চিতাবাগটো চালো চালোঁ।
চ চাই চিতাবকতো তুমি গম পোৱা নাই চাবক, চবতকেই দ্ৰুত বেগি হয়।
অ, গমপাওঁ-গমপাওঁ
গম পোৱা ভালে। আৰু সেই গুৱাহাটী কলাক্ষেত্ৰ গৈছ।
কলাক্ষেত্ৰ মই যোৱা নাই বাৰু কিন্তু আপুনি গৈছেনে নাই।
কলাক্ষেত্ৰ মই গ'লো বহুত বাৰ ভাল লাগে বহুত আজিকালি ন কলাক্ষেত্ৰত তোমাৰ, সেই কৰে আৰু যিবিলাক গুৱাহাটীত নাৰ্ছিং কলেজ আছে চব নাৰ্ছিং কলেজৰ আ ফ্ৰেছ্ৰেছ পাৰ্টি তাতে কৰে আৰু কি তুমি তুমি গুৱাহাটীত যে থাকা, কাম, গুৱাহাটীত লোকেল ফুড কি? গম পোৱা নে নাই? লোকেল খোৱা বস্তু কোনটো ভাল লাগে, খাই কিনে?
লোকেল খোৱা ফুড
উম, স্থানীয় ফুড কোনটো হয়?
এনেকে গম নাপালোঁ, কিন্তু আপুনি আপুনি কওকচোন, গম পাম তেতিয়া।
গুৱাহাটীত তোমাৰ এ', থলুৱা আহাৰ বুলি ক'লে, এ', তুমি বুজি পাব লাগিব। মুঠা পিঠা বুজি পোৱা? মুঠ-মুঠা পিঠা।
নাই, নাই, গম নাপাওঁ। মুঠা পিঠা, কিবা হয় এইটো? অহ'গ'ম নাপালোঁ।
ফ্ৰীটে, ফ্ৰীটে, ফ্ৰীটে, ফ্ৰীটে বুজি নো
অ' পিঠা পিঠা বুজি পাইছোঁ। কিন্তু মুঠা পিঠা সেইটো বুজি‌পোৱা নাই।
ত তুমি কোৱাছোন? অসমত কেইটা বিহু পালন কৰা হয়? কি কি কোৱা।
ব'হাগ বিহু, মাঘ বিহু, কাতি বিহু।
উম
বছৰৰ অ' যিটো প্ৰথমত পালন কৰা সেইটোক বহাগ বুলি কোৱা হয়। আৰু যিটো মাজৰ সময়ত মানে ভালকে সেইটো মাঘ বিহু বুলি কোৱা হয় আৰু কাতি বিহু যেতিয়া কাতি মাহত পতা হয় সেইতো কাতি বিহু বুলি কোৱা হয়। এ এইটো সময়ত যিটো বিহু পতা হয় এইটো কাতি বিহু বুলি কোৱা হয়। বছৰৰ প্ৰথম অসমত যিটো ৰঙালী বিহু সেইটোত মানে আঁ মানে কি হয় জানা- হেইটোত মানুহ দোনোহ ধানৰ ধান বিলাক পুৱে ধান বিলাক মানে ৰুৱে আৰু এইটো মানুহত বহুত ত ফূৰ্তি হয় চব গোটেইখিনি এইটো এইটো মানে হয় ফাংচন বিলাক ইয়াতে পাতে অ চব ইয়াতে পাতে, আৰু যেতিয়া অ উম তোমাৰ কাতি বিহু হয় ন ত' কাতি বিহুৰ সময়ত ইমান বৰষুণ হয় ত' বৰষুণৰ কাৰণে খেতি বাতি খুব বেয়া হৈ যায় সেইকাৰণে মানুহে আহ কান মানে কান্দি থাকে কাৰণে এইটো ক কাতি বিহু বুলি কোৱা হয় কাতি বিহুক আমি কঙালী। বুলি ক'ব পাৰি তেনেকুৱা ধৰণৰ। আৰু যিটো তোমাৰ যিটো তোমাৰ মাঘ বিহু আছে মাঘ বিহু গম পোৱা নে।
উম উম উম।
মাঘ বিহুক কি বুলি কয় জানা? মাঘ বিহু অসমীয়াৰ হিয়াৰ আমঠু বুলি কোৱা হয় কাৰণে এইটো সময়ত মানুহৰ ধান যি আছে খুব খিনি ক কাটি দিয়ে মলা চব কাটি কেনে অঁ সেইবিলাক কৰি কেনে এ তোমাৰ সেই পিঠা চিঠা বনাই সেইটোক। সেইটোক তোমাৰ ফেষ্টিভেল বুলি কয় ডাঙৰ বহুত সেইটো আৰু।
আপুনি এই তিনটা বিহু কোনটো বিহু কোনটো বিহু বেছি ভাল উম।
কি কৈছে? মই এইটো তোমাৰ মাঘ বিহু বেছি ভাল পাওঁ কাৰণ এইটো সময়ত তোমাৰ বহুত খোৱা বস্তু বেছি খাব পাৰি আৰু চব অ খেতিয়কৰ মুডটো বহুত ভাল হৈ থাকে, সেইকাৰণে মই খুব ভাল পাওঁ, তুমি?
অঁ বহাগ বিহুয়ে ভাল পাওঁ মই।
কিয় বহাগ বিহু ভাল পোৱা?
কাৰণ তেতিয়া এতিয়া ভাল লাগে ন মানে উ এ বিহু যিটো পাতে বহুত মানুহে এতিয়া নৃত্য চিত কৰে। গায়ক সমূহ আহে। আৰু তেতিয়া ভাল লাগে আৰু এইবিলাকে।
তুমি কেতিয়াবা এই তুমি অসমৰ বাহিৰত গৈছা নে নাই?
অসমটোৰ বাহিৰত যোৱা নাই মই এতিয়ালৈ।
তুমি মই। এবাৰ গ'লো উম কিবা কৈ আছোঁ এবাৰ গলো মই হায়দৰাবাদত তাতে হায়দৰাবাদত। অ' কিহৰ কাৰণে বিখ্যাত জানা।
বিৰিয়াণী।
মই বহুত বিখ্যাত হয় কোৱা হয় আৰু। ভাৰতৰ ভিতৰত বিখ্যাত মাছ কমকে খাই মাংস বেছিকে খাই।